অফ
অহ ভালে আছ?
দে টোৰ ক?
চলি আছে চলি আছে এ কি কয় কত আছ বৰ্ত্তমান?
এতিয়া বৰ্তমান ঘৰত আছোঁ
ঘৰত আছ? গুৱাহাটীতে আছ?
গুৱাহাটীতে গুৱাহাটীতে, এতিয়া ক'তো গাঁও চাও যোৱা নাই, ক'তো যোৱা নাই আৰু ঘৰতে আছোঁ অলপ ব্যস্ত আৰু কচিং চচিং চলি আছেতো এইকাৰণে ছুটি ছুটি লতো যোৱা নাই এতিয়া বাৰ কথা বৰ্তমান কাম কৰি আছোঁ
খবৰ পাতি খবৰ পাতি ক কি কি কৰি আছ লাইফৰ এতিয়া?
জীৱ নিত মানে কি আৰু? এতিয়া ৰাতিপুৱা উঠো, উঠি পেলাই আ' মুখ হাত ধুই অলপ এক্সেচাইজ কৰোঁ ভাল লাগে। দিনটো কাৰণে, ঘৰতে টোস্কোৱেৰ ডাম্বাল আছে পুচাপ ছুচাপ মাৰোঁ, চিতাপ মাৰোঁ স্কোৱাজ খিনি মাৰোঁ আৰু নৰ্মেল যি খিনি কৰো কৰি উঠি ফেলে তোৰ গাপ অহ', খাই লৈ ফেলে গা-পা ধো। গাপা ধুই পেলাই অকণ চি চিনেমাহ-টিনেমাহ চালোঁ কিবা আৰু যদি ক'চিং থাকে, কেতিয়াবা প্ৰাইভেট ক'চিং থাকিলে গ'লোঁ, সদায় নাথাকে। থাকিলেতো কৰ কৰিলোঁ বাৰটা বজাত বাৰটা বজাত । তাৰপিছত তোৰ, আই এইফালে ঘৰত ভাত খাই ফেলে এতিয়া এইটো টাইমত মই, এইটো সময়ত মানে, শু আৰু। ধুনীয়াকে শুই উঠিফালে পাঁচটামান বজাত, অহ' ক'চিঙত যাওঁ। পাঁচ তাৰ পৰা চাৰে আঠটালৈ ক'চিঙত থাকো। তেনেকুৱাকে,
ঠিকেই আছে। এই বাকী কি ভাবছ আৰু মোৰ আৰু সেয়াই মই কি মই এইকেদিন গ্ৰেজুৱেচন কৰাৰ পিছত ক'চিং এ কৰি আছো ৰ, একজামবোৰ দি আছো গভৰ্ণমেণ্ট একজামবোৰ ।
অ-অ, সেইটো ঠিকেই আছে ভালেই কৰিছটো। এইটো দি থাক এ এডি আৰিটো লাগি গ'লে চিন্তা নাই, এডি আৰিত। ইম ইম্পৰ্টেণ্ট ।
এতিয়া এ এডি আৰি নহলে বেলেগ কিবা চৰ কৰি আৰু বেলেগতে এপলাই কৰছো বেলেগ সৰু-সুৰা গভমেণ্ট জব যদি পাই যাওঁ।
উম-উম,
ৰাতিপুৱা এনকে মোৰ মৰ্ণিং উঠিকে আৰু কো লাইব্ৰেৰী যাওঁ । লাইব্ৰেৰী পৰা আহি পেলাই ভাত-সাত কাৰ ক্লাছ যাব লগা হ'ল? ক্লাছ যায় এনেকে আহি পেলাই জিম জিমটো এনে মিলাই আছো মাজে-মাজে মিছ য মিছ হয় । জিমত, পূৰা আহি পেলাই বহু লাগিল ৰাতি শুৱাটো দেৰি হয় ।
ৰাতি দেৰি হৈ যায় উম ।
এ ক'বাত বহুত দিন যোৱাও নাই যাব লাগিছে ন
যাবতো লাগিছিলে এইখেইতে কামখিনি ভালকে থাকিলে কথা নাই মানে
এই মোৰ লগৰ এজনে কলে তই বলে জিম আনিছা বুলে ঘৰত কৰ
জিম অ জিম এৰিছো ৰ জিম এৰা মানে এই আমাৰ এজন তিন দুজনৰ এজনে নোৱাৰে ন সেইকাৰণে তাৰ অফিচ থাকে তাৰ সেই সেইকাৰণে মানে এজন আছে হি আৰু সিয়ো ৱৰ্ক ফ্ৰম হোম কৰি আছে কিবা গতিকে হেৰি কৰাৰ কাৰণে মানে অকলেতো নোৱাৰি ন
পাৰ ইচ্ছা কৰিলে হলো হ'ব দে অ
সেইকাৰণে আৰু ঘৰতে কৰোঁ এতিয়া জিমযা জিম যাওঁতে ভাল লাগিছিল ৰাতিপুৱা তিনিজনে ধুনীয়াকৈ জিম কৰিলোঁ ফ্ৰেছ ফ্ৰেছ হয়
বাকি কচিং কেইটা বজাত যাওঁ তই
কোচিং পাঁচটাত যাওঁ পাঁচটাৰ পৰা চাৰেআঠটালৈ
হয় হয় উম
তাৰপিছত ডাঙৰ সেইখিনি আহে ডাঙৰখিনিক কচিং কৰালোঁ অলপ খেলিলোঁ সিহঁতৰ লগত তাৰপৰত আঠটা কেতিয়াবা আঠটানতো যাওঁ আহো নহ'লে চাৰে আঠটা মানত আহোঁ চাৰে আঠটালৈ
এইটো হয় বহুত দিন আদ্দা আদ্ডাও দিয়া নাই ন আদ্দা দিব লাগছিল
বাৰে যাব পাৰি ৰবিবাৰে তাত
এই ৰবিবাৰে নোৱাৰিম ৰে ৰবিবাৰে মোৰ এক্সাম আছে গধূলি পাৰিম বাৰু অলপ সময় কাৰণে ৰাতিপুৱা আছোঁ আৰু বাৰু গধূলি চাওঁ আৰু আন্ধাৰত এটা লাগে এটা
উম গধূলিৰ কাৰণে গধূলি আমাৰ তিনিজনক বাকী তিনিজনক মাতি দিলে হৈ যাব
উম মোৰ লগৰ এজনে ক'লে ত তই বোলে কিবা গভমেন্ত ট্ৰাই কৰিবলে
অ ট্ৰাই কৰি আছো ৰ ট্ৰাই মানে্ স্পৰ্ত ৰ্টছ ৰ লাইনতে
উম
চলাই নওঁতে কি কয় চাওঁ
স্পৰ্টৰ বেচাৰ পাবপাৰা
তাকেতইটো এইটো পাৰি সেইটো ভাবি আছোঁ ৰ
সেইটোয়ে
বাকী তই ৰাতিপুৱা কেইটা বজাত উঠ এতিয়া
আ উঠা যাই ৰজ মতাৰে উঠোৱা অ সাত আঠটা উঠ
নটা বজাত আচ্ছা ঠিকে আছে ৰাতি শুৱাতে দেৰি হয় নাই নটা বজাত এ
উ ততৰা তত চাৰিটাতে উঠা চাগে
কেইটা চাৰিটা চাৰিটাত নহয় মই উঠো ছয়টা চাৰে ছয়তা মানত ছয়তা চাৰে ছয়টা সাতটামান বজে আৰু
উ এই হেবিতটো বঢ়িয়া চব হ'
অ সেইটো এবিটো ভাল সেই মানে ৰাতিপুৱা ধুন উঠি পেলে মানে ফ্ৰেছ যিটো চিলৈ মানে অলপ খোজকাঢ়িব গ'লোঁ উঠিয়ে অলপ ৰাস্তাটোতে অলপ বিশ মিনিট দহ বিশিনি বিশ মিনিট খোজকাঢ়িলোঁ খোজকাাঢ়ি পেলাই তোৰ আহিলোঁ আহি পেলাই মানে ঘৰতে অলপ ডামল চামল লৈফিলে এক্সেছ কৰিলোঁ ফ্ৰেছ এ বডীটো পুৰা দেহা মানে দেহাত টো দিনটো কাৰণে পোৰা ধুনীয়া লগে ৰাতিপুৱা উঠিয়ে আৰু মানুহক লগ পাইতো ৰাতিপুৱা উঠিলে বেছিকে মানুহ খোজকাঢ়ে চবকে লগ পালোঁ কথা চত পাতিলোঁ ফ্ৰেচ ফ্ৰেছ বাতৰি কাকতখন পঢ়িলোঁ অলপ
নিশ্চয় বৰ তই
পঢ়ু পঢ়ুঁ
পালে দে আজিকালি নপঢ়ে
নাই আজিকালি নবৰে আজিকালি মোবাইলত ব্যস্ত হৈ থাকে তো বাতৰিকাকত পঢ়িব লাগে পঢ়িলে অলপ জ্ঞানটো আহে আৰু।
তোমালে বাইক লবি শুনিছিলো মই।স্কুটি বিক্ৰী কৰিবি বোলে।
স্কুটাৰ! এ। স্কুটাৰ মানে কি বাইক এটা ল'ম বুলি ভাবো কিন্তু মেইন কথাটো হ'ল কি। তোৰ এতিয়া তেলৰ দাম যিমান বাঢ়ি গৈছে। এহ
উম হবে।
নোৱাৰি মানে আমি আমাৰ নিচিনা ল'ৰা ছোৱালী মানে ভাবিব নোৱাৰি। ইমান নাই এতিয়া এশ ছয়। কে টকা হ'ল? মইতো ভাবি আছো ই এতিয়া যে চাইকেল এখনে লওঁ নেকি।হিহি। দচ-দচ-বাৰ মানত চাইকেল এখন পাই যাম ধুনীয়া চা চাই চাইকেল।
তাকে। হ'বই দেশত গণ্ডগোল হ'ল দেশত গণ্ডগোল হ'লে এফেক্ট হ'বই বে'। যিমানেতো সে নহয় ইণ্টো।মাজত নোসোমাও। চব ফালে হৈ আছে।
মানে এতিয়া যুদ্ধখন কেতিয়া যে কমিব আৰু গম নাপাওঁ আৰু।ভগৱান জানে আৰু এইটো। কমিলে হান তিয়াৰ।
তোৰ সেই গৰম উপ পৰিছে ন।
বাপৰে বাপ ভয়ংকৰ একদম পুৰা গৰমত মানে। ওলাবই মন নাযায়।
বৰফ বৰষুণটো দিলেক।
উম বৰষুণটো দিলে ভাল লাগে বৰষুণটো নিদিয়ে ন। বৰষুণটোতো তাকেতো।
বাকী আৰু সেই। ঐ অ নেহৰু ষ্টেডিয়ামৰ চুইমিং পুল আছেনে নাই এতিয়া?
চুইমিং পুল অঁ ভাঙিছে এতিয়া। এতিয়া ভাঙিছে।তই হেৰি কৰ এই বেলেগ চুইমিং পুল কাহ।
বেলেগত।
গৰমত চুইমিং চুইমিংটো ভালতো।তোৰ হেৰিত আছে গীতা মন্দিৰৰ ফালে আছে।
গীতা মন্দিৰ।
তাতে ল'ব পাৰ উম এদিন হ'ব দে কবি তাতে ল'ব পাৰ নহলে এই তোৰ হেৰি আছে।
ঐ গীতানগৰতো প্ৰাইভেট অ গীতানগৰ প্ৰাইভেট কছ নকৰ জানো
অ' তাতে থাকিলে মাজে মাজে যাওঁ
এইকেইদিন নাই এদিন যে গৈ এদিন যে গৈছিলো এদিন যে গৈছিলো তাত ঠাণ্ড বহুত সেই তাই এবছৰ বেছি হ'ল বে
এবছৰ হৈ গল অ তাকেইতো
বেছি হৈছে এবছৰ চব্বিশতে যোৱা
চৌব্বিশত অ চৌব্বিশত আমি ডিচেম্বৰ মানত গৈছিলো নেকি ঠাণ্ডাৰ দিনত
অ তোৰ ঘৰত যে খানা খাইছিলো যে মাংস যে মেম মাং মাংস পৰিব লাগে এই মেৰিনেট কিবা বনাই দিছে বোলে আঞ্জা মাদিছিলো
‌ভাল লাগিছে আছিল কিন্তু
বাকী বাকী এইজনৰ কি খবৰ মই খবৰ চবৰ লোৱাই নাই কোচিংত ব্যস্ত থাকিলে আৰু মানে টাইম সময়
অ অ
চবেই নিজৰ কামত ব্যস্তত এতিয়া মানে এজনতো সি অফিচে থাকে তাৰ
অ কৈছো কৈছো
আবেলি সৰুমাই তই পৰীক্ষা চৰীক্ষা দি আছ
এ সেইয়া আৰু এটাইমত হৈ যায় বে মানে ৰিচপনচিব্লিতি চাগে নাই ন অলপ ভাল অলপ চব, চেতেল মানে কি আৰু অলপ ভাল ষ্টেবোল জব পালে পাৰি আৰু লগ কৰিব
তাকেতো সেইটোতো এই বহুত বহুত মানে হেৰি আৰু ইম্পৰ্টেণ্ট
উম দে হৈ যাব টাইম কথা
চৰকাৰী চাকৰি মানুহে এনেই নিবিচাৰে ন স সেইটো কাৰণেতো বিচাৰে প্ৰাইভেটত আৰু কি আৰু প্ৰাইভেটত আজি আছে কালি নাই।
প্ৰাইভেটত কষ্ট আছে ৰিৱাৰ্ডটো অলপ কম ৰিৱাৰ্ড বেছি কষ্ট কষ্ট বেছি নহোৱা
উম তাকে দলীয়া
বাকী আৰু চাব লাগিব ৰ
আমাৰ লগৰজন সি মানে আৰু কি হৈছে মই তাক কথা পাতিছিলো যোৱ কালি নে পৰহি সিহঁতটো মানে এৰিব বুলি তে যোনটোত চাকৰি কৰি আছে এতিয়া বৰ্তমান প্ৰাইভ কোম্পানী মানে হৰিটোত হস্পিতেলখনত চাকৰি খ চাকৰি বোলে এৰি দিব বোলে সিে মই কৈছোঁ নেদিবি তই ভালে বাই আছ স ভাল মানে ভাল দৰমহাটো ভাল পাই আছে ন
উম
মানে অলপ হেৰি আৰু প্ৰব্লেম প্ৰব্লেমটো হ'বই আৰু সেইখিনিতো অলপ তই শুনিবই লাগিব কথা ন!
উম তোৰ নোপোৱালৈ এৰিব নালাগে
চবে সেইটোৱে কয় মই তাক সেইটোৱে কৈছোঁ নোপোৱালৈ কৰি থাক
কলাগে
পৰীক্ষাও দি থাক চাইডবাই চ কাৰনে নাই
উম কষ্ট পায় য'ত মানে নিজ পঢ়াতটো অলপমান তেনেকুৱাই হৈছে
তেনেকুৱা হয় এইটো হয় সেইটো হয় কিন্তু সি আহি পেলাই ভাগৰে যুগৰে পঢ়িব সময় নাপায়তো তথাপিও ৰাতিকে পঢ়ে অলপ ঘণ্টা দুইঘণ্টা যিমান পাৰে
ঠিকেছে তে মই যাওঁ ৰ কাম আছে অলপ উম দে ফোন কৰবি দে ।ৰাখো হা ।